হেল। হেল্ল' অ খুুৰী কি কৰি আছে
অ মা পই
শুনিছে অ' কিয়
এ অকনমান ভাগৰ লাগিছে ৰা তিপাৰ পৰা কাম বন কৰি মেলি
অ
আজি যোগ দিৱস আছিলে যে।
অহ
তাৰ পাছতে হেৰি ব্যায়াম কৰিবলৈও গৈছিলো অকমান
অ যোগ দিৱসৰ শুভেচ্ছা থাকিলে দেই। যোগ দিৱসক শুভেচ্ছা থাকিলে দেই
থেংক ইউ, থেংক ইউ। এ হেই আকৌ এ যি যোগ দিৱসত গৈ যিখনহে মাইকী মানুহৰ আও ব্যায়াম আও দেখি হাঁহি হাঁহি মৰিব পেটৰ নাৰি ডাল ডাল দিব। এজনীক দিবলে কয় হাতটো ওপৰলে এজনীয়ে দিয়ে সিফালে। মাইকী মানুহৰ হাহপাও এতিয়া পোণ হয় নে বাও বোৱা কালত মইনা কালিকাই মাত লৰা লৈকীয়া হৈছে আও
উম আৰু ৰাতিপুৱা ছটা বজাতে মাতিছে নহয়
ৱাও
ত
ছটা বজাতে ৰ খিব লগীয়া হৈছে
উম চবতে ছটা বজাতে যাব লাগে লগীয়া হৈছে
যিজনীয়ে শিকাই আছে ন সেইজনীয়ে লং পেনে স্পৰ্টিঙে পিন্ধি লৈছে বাকী বিলাকে চাদৰ মেখেলা পিন্ধি পিন্ধিয়ে লৈছে আও
অহ
মানে আকৌ ফটো কপি দিব লাগিব নহয় আৰু মাইকী মানে কি এতিয়া লং পিন্ধি স্পৰ্টিং পিন্ধি ফটো দিব নে কি আও
উম সেইটোতো হয়ে আও উম অত বছৰে তেনেকেই থাকিলে
কালি সে এতিয়া সেই পাঁচ জুনত তোমাৰ গছ পুলি ৰুই তোমাৰ এইবোৰক লগে গছ পুলি। যিবোৰ দিলে তোমাক গছ পুলি শুকাই। জ্বলি যাব এতিয়া।
উম-উম হয়।
গছ পুলি তলত শিপা আছিলে নাই ভাবিবই নোৱাৰি আৰু।
হয়-হয় বতৰো মানে কথা আপুনি আজিকালি কব নোৱাৰে।
উম,
আপোনালোকৰ ফালে বৰষুণ দিছে নে আমাৰ ইয়াত এতিয়া বৰষুণ দি আছিলে।
নাই বহত নাই ৰ'দ দিছে বাৰু।
অ' ইমান বৰষুণ আকৌ তাৰ পিছত কাপোৰ কানি খিনি মেলিছিলো ধুই পেলাই এতিয়া আকৌ ভিতৰে সোমাই পেলাই আকৌ সোমাই থোৱা হৈছো ৰ'দতটো ওলাইছে।
উম,
বাকী খোৱা বোৱা কৰিলে নাই।
খোৱা বোৱা মোৰ নাই হোৱা সেইবিলাকৰ হ'ল বাৰু। খাই বোৰ চব ভাগে-ভাগে, সোমাই আছে।
অ' আজি দেওবাৰ বন্ধ বাৰ নহয়।
উম,
বাকী খুৰা?
খোৱাও খোৱা খাব বিচনা এটা পৰি আছে।
হয়-হয় সদায়নো কিমান কাম কৰিব আৰু। ভাগৰো লাগে নহয়। কমাৰ ৰেষ্টটো ল'ব লাগে।
নাই যাব বাৰু সেই ৰ'দ ওলাইছে নহয় আকৌ ঠিকা কাম যে।
অ' সেইটো হয় বাৰু। হ'লেও মাজে-মাজে অকমান ৰেষ্ট ল'বলৈও দিব। পায়।
ৰেষ্টটো ল'ব লাগিব আকৌ এইবোৰ গোটবোৰকো আকৌ পূৰ কৰিব লাগিব নহয় গোট বিলাকো।
সেইটো হয়, সেইটো হয়।
কঠাৰ আছে যে।
সেইটো পায় বাৰু।
আমাৰো ইনকাম নাই ভাত দালি বনালো। দালি বনালো চেনি কচুৱে আলুগুটীয়া ভাজিলো।
অ' ঠিকে মই হেৰি তিতা কেৰেলা আলু ভাজি। কিেই তাৰপিছত ফ্ৰেঞ্চবিন, আলু ভাজি, দালি
অহ,
ঘৰতে লাগিছিলে এতা দু তাকে ল'ৰা শুইছিলে এয়া উঠিছ সে এতিয়া ল'ৰা শুইছিলে, এয়া এতিয়া উঠিছে।
অ', বাব ক লগ কৰৰ
বাবাই এই হেৰি কি বুলি কয় কঠীয়া পাৰিবলৈ গৈছে।
অ', আজি কঠীয়া আমাৰও পাৰিছিলে বাৰু কঠীয়া খিনি এতিয়া থোপাহে পেলালে নেকি ঠিক নাই বৰুখন জাগে।
অ', বৰষুণৰ পৰা মানে একদম দিগদাৰী হৈ গৈছো।
কোনফালেদি কেনি আহে বৰষু পাত্তাই নাইকিয়া হয় অ'।
উম, ৰাতিপুৱাতটো সেয়া ভালেই বতৰটো।
উম। নান তৎক্ষণতে বতৰটো আহে নহয়।
উম, এই বৰষুণ এই ৰ'দ এতিয়া ইমান সৰহৰকে ঢালিছে আকৌ এতিয়া এই দেখিছেনে এতিয়া ৰ'দ ওলাইছে।
অ'। তুমি কবালা যোৱা কথা আছিলে নহয় যোৱা না
মই যোৱা নাই যামহে
অ', অ', অ'।
এ এফালে ফুৰিবলৈ যোৱা কথা আছিলে। আকৌ আপোনাৰ এই জুবিন ক্ষে ত' চোৱাই নাই নহয়।
অ'।
তাৰপিছত বোলো জুবিন ক্ষেত্ৰও চাম এনেকে আমাৰ মানে খুৰা খুৰীৰ ঘৰো আছে।
অ'।
ইফালেকে তাৰপৰা তেনেকে ফুৰিবলৈ মানে যোৱা হোৱাই নাই বহুত মানে দুবছৰ মানেই হ'ল বুলি ক'ব পাৰি দুবছৰ তিনিবছৰ মানেই হ'ল। ক'তো তেনেকে যোৱা হোৱাই নাই যে এইবাৰ বোলো যাম।
গুৱাহাটীত আছে খোৱা কি
অ', গুৱাহাটীত আছে অ'।
অ', খোৱা ল ছালে কি?
খুৰা ছোৱালী এজনী আছে।
অ', পুহি আছ নে?
পঢ়ি আছে, পঢ়ি আছে অ'।
এহাৰ পইচা
এইবাৰ ছেভেনৰ
অ', খোৱা কিবা কৰে।
খুৰায় তাতে কোম্পেনী এটাত কৰি আছে আৰু।
খুুৰীয়ে
খুৰীও তাতে এন জি অ, ' এটাত কৰি আছে।
অ'। তেতিয়াহে এটা চলিবলৈ উপায় আছে উম, উম। ইয়ালৈ আহিলে আহেনে? অ'।
মোক মানে সেই খুৰা জনে বিয়া দিছিলে
অঁ
উ সেইটো কথা মানে যোৱা হোৱাই নাই যে তেনেকে
অ তে এতিয়া নহয় যাব লাগে বিয়া দি থৈছে যেতিয়া নগলে কথাতটো বেয়া হয় মানে যিমান যি হলেও দেউতা অবিহনে খোৱা বিয়া দি থৈছে ন সেই সময়ত যে দেতা বুলি ভাবো ভাবিব পাৰিলে এতিয়া বাকী সময়তোতো ভাবিব লাগে আৰু
উম সেইটোৱেই
দুখ এটা পাই নহয় এতিয়া বোলে নহয় অকল ঘৰখনলৈহে গৈ থাকে আমাৰ বিলাকো বোলে নাই ফোন চোন কৰি থাকে নাই
কৰে কৰে ফোন নিজে কৰি থাকে মই মানে কৰিবলৈ তেনেকে সময় নেপাও সিহঁতি ইমান ব্যস্ত মাজতো সিহতিয়ে ফোন কৰে
অ
ফোন চোন কৰি মাতি থাকে মানে উম উম তেনেকে যাম যাম বুলি যাবলে ন মই এইবাৰ বোলো যাম
উম
এতিয়া ভাবিছো একেবাৰে খেতি বাতি আদায় কৰিয়ে যাওঁ আৰু এতিয়া আকৌ খেতি নামিব হ'লেই নহয়
অ খেতি নমাৰ আগত যাবলে নহব খেতিটো আদায় কৰি পেলাই যোৱাই ভাল হ'ব আ
অ খেতি চেতি উঠাই মেলি যাম আৰু আৰু এনেও খেতি চেতি ফেমিলি আপোনাৰ অকণমান ওলাই যাবলৈও মন যায় নহয়
উম ইয়াত কোনো কাম নাইয়ে তেনেকে
নাই নাই অ
অ
প্লাষ্টাৰ নাই কৰা প্লাষ্টাৰ মানে এতিয়া বাৰিষা পালেহি নহয় বাৰিষাত খেতি চেতি উঠি লওক আৰু লাহে লাহে কৰিম আৰু সোমালো যেতিয়া এতিয়া হৈ থাকিব আৰু
অ পইচা পাতি কেইটামান হেৰি এ আমাৰ বাৰ এই হাফ ৱালকেহে বেৰ সেৰ লগাই থৈছো আৰু
অ হওক হওক যিয়েই নহওক আৰু আপোনাৰ হফ ৱালৰ ওপৰত বেৰ উঠাই দিলেও আপোনাৰ বহুত বছৰ যায়
বহুত বছৰ যায় উম বাৰিষাৰ কাৰণে এতিয়া নালাগো মানে বাৰিষা আকৌ উম পথাৰলৈ যোৱাৰ পিছত আহি মিস্ত্ৰী লগাই থলে ভাত পানী বনোৱা দিয়া কথা জানো
হয় হয় আৰু আমাৰ নিচিনা মানুহৰ এনেও ধৰি লওক খেতিটো কৰিবই লাগিব ন।
উম উ। মোৰ সেই ওচৰৰ মানুহ এজনীয়ে তাঁত এখন বাতি কৰিলে কালি। এতিয়া মানে কালি। খন চলাই থৈ দিলো আৰু পাচখন আছেই এতিয়া মানুহজনী বতৰটো মুকলি গলে দুই নও দুই হৈ হৈ আছে ও। কালিলৰ পৰা সাতো লাগিব। এতিয়া হাত লাগিলে তোমাৰ ধৰা ত খুটি চুটি পুতিবলে তন বেয়া লাগে ব। এতিয়া আজিৰ দিন ত যেন তেনে চাদৰকখনন দীঘলৰ পৰা ছুটি কৰি ল'ব পৰা হতেনে আজৰিয়ে হয়। এবাৰ বতৰটো ৰঙা আছে। ছে বা আকৌ কোলা মোলা কৰিছে এনেকুৱা ব্ত তৰত আকৌ লাগিবলেও বেয়া নহয় জানো। ভয় হয়তোন আকৌ হেৰি তাতে এইবোৰ আশী পকোৱা যে সূতাটো এঠা মাৰি ধৰে ফফ হৈ আৰু অৰকন হ'ব। ছিলে।
হয় হয় তাকে বতৰো আমাৰ ফালে মু মুকলি কৰিছে আপোনালোকৰ সেইফালে নাই
নাই কৰা আকৌ কোলা মূলা পেলাই আহিছে। আছে। কিনু হ'ব আৰু।
কৰিছে বাৰু।
আহ।
তাকেহে ৰদ দিয়ক পাই মানুহজনী পাৰ হৈ যাওক।
পাৰ হৈ গলে অকমান বাচিছো আৰু।
হয় হয় যিমান হ'লেও নষ্ট হ কৰিবলৈ নোৱাৰি নহয়।
অ
কিমান আশা দেখাই মানুহজনীয়ে লগাইছিলে চাগে মানুহজন কামলে গল অ মানুহজনীয়ে কিমান আশা উম কাম আপোনাৰ হেৰি বান্দৰ দেৱা।
অঁ অঁ।
মানুহজনীয়ে চাগে কিমান আশা দেখা কৰি লগাইছে। এ
অ এ তুমিও কিবা কিবি এটা আনি মেলি লবাচোন চিলাই তিলাই কৰিবলৈকে
তাকে ভাবি আছো এই মানে লৰাটো বা নোৱাৰো যে লৰা অকমান ডাঙৰ হওক বুলি ভাবিছো
অ নহয় আজিকালি চব ব্যস্তই হৈ থাকে যে কেনে ঘূই
হয় হয় আজিকালি চব ব্যস্ত হৈ উম উম এতিয়া মানে কি হয় এতিয়া লৰা শেষ শোৱাই থৈ মেলি লৰা পুৱাই থৈ আহি মই কাম কৰি আজৰি নহওঁৱেই সি উঠেই আকৌ তাৰ লগতে লাগিব ক'লগীয়া হয় যে
অ কচো
সেইকাৰণে বোলো অকমান অ অকমান মানে ভালকে আৰু
আকৌ এতিয়া এই বাৰিষা চিজনত তোমাৰ দীঘলীয়া দীঘলীয়া ওলাই সেইবিলাকলৈও ভয় লাগে
অঁ সেইটো কাৰণে মানে চকু আগৰ পৰা আপোনাৰ এৰি দিবই নোৱাৰি আৰু যেতিয়া মানে দৰকাৰ হয় উম যেতিয়া দৰকাৰ হয় আকৌ মানে তেতিয়া আকৌ ওচৰত মানুহও নাপায় কাকো বাচ পাই দিবলৈ কবলৈ বা কিবা এটা কৰিবলৈ
অ এই ওচৰ মানুহবোৰ ইমান ভাল নহয় নেকি
ইমান ভাল নহয় আহ
আহ
মানে নিজৰ নিজৰ কামতে ব্যস্ত থাকে যে আজি
উম আজিকালিনো কোনে কাক সহায় কৰি দিব
সেইটোৱেই বাকী ঠিক আছে দিয়ক মোৰ লৰা উঠিছে মানে
অ ঠিক আছে হ'ব অ অ অ শাক থাকিবা মাজে মাজ
অ লৈ থাকিম লৈ থাকিম আপুনিও লব
উম